অ', কেনেকুৱা?
অ' ভাল, তোমাৰ?
মোৰো ভালে, কিবা খালা নাই?
কিবা, এই ভাত খাম আৰু অলপ পিছত, বনাই আছে মায়ে।
অ'হ।
তুমি খালা নাই?
না না।
তোমাৰ বনাইছে?
বনাই আছে।
কিহে বনাইছে?
ভাত, দালি আলু চব্জি, আলু পিটিকা, আচাৰ।
তোমালোকৰ মায়ে বনোৱা, আলু চব্জিটো খাই ভাল লাগে।
তুমি কেতিয়া খাইছিলা?
তুমি দিছিলা খাবলে।
অ' মনত আহিলে, সেইযে পাচুয্য যে বিয়া আছিলে, সেইদিনা যে দিছিলোঁ।
অ', সেইদিনা যে দিছিলা। সেইটোৱে, বৰ ধুনীয়া বনাইদেই, আণ্টিক ক'বা থেংক ইউ বুলি।
অ, হ'ব।
অ', মোক কেতিয়াবা মাতিবা ভাত খাবলে।
কালি আহি যাবা।
কাইলৈ যাম ঠিক আছে, অকল ভাতহে খাম বেলেগ নাখাওঁ আকৌ দেই।
অ' দালি নিদিব দেই।
দালি, নহয় দালি খাম, বেলেগ নাখাওঁ।
হ'ব বেলেগ একো নালাগে।
আৰু তোমাৰ ভাইটি কেনেকুৱা?
সি লণ্ডন গৈছে।
লণ্ডন গৈছে নেকি?
অ'।
তাক, লণ্ডন কোনে লৈ গ'ল?
এই মানে কিডনেপ হৈ থাকিলে।
অট্চা, পাপা, পাপাই নাহে নেকি লন্দনলৈ?
ন নাই নাই, দেউতটো সি মুম্বাই গৈছে তোমাৰ।
অ পাপা মুম্বাইত আছে, ঠিক আছে, আৰু এতিয়া তুমি আংকলৰ কাম কেনেকোৱা চলি আছে?
ভালে চলিছে আৰু তোমাৰ।
মই কাম নকৰোঁ নহয়।
নহয় নহয় মানে তোমাৰ দেউতাৰ কাম কেনেকুৱা চলিছে?
অঁ ভালে চলিছে, আৰু পঢ়া শুনা কেনেকুৱা চলিছে?
নকবা আৰু দেই বৰ টাইম লাগিছে তথাপিও পঢ়ি আছো আৰু।
অ পঢ়িব লাগিব পঢ়িব লাগিব পঢ়িলেহে ডাঙৰ মানুহ হ'বা তেতিয়াহে চাকৰি পাবা। তেতিয়াহে তোমাক আকৌ মানে ক'চ পাবা আৰু ন।
ক'চ পাম যদি পঢ়ি দিওঁ আৰু।
সেইটোৱে চাকৰি পালে পইচা পাবা পইচা পালে ক'চ পাবা। ক'চ পালে প্ৰেকটিচ ভাল হব, পাৰফৰ্মমেঞ্চ ভাল হ'ব। তেতিয়া তোমাৰ যোনটো মেইন যেতিয়া তোমাৰ মেথছ আহিব মেইন- ৰাতি মেটচটো যে হয়, সেই যোনটো ফাইনেল মেটছ তাত- অঁ তাত পৰফেঞ্চ কৰি পাৰি কি পাৰফৰ্মমেঞ্চটো ভাল হ'ব তোমাৰ।
তেতিয়াতো পঢ়িবই লাগিব আৰু।
মেইন যোনজন তাত মানে হেৰি যে হ'ব তোমাৰ অপনেন্টো হ'ব।
অঁ
ফাইট নাইটৰ তাত তুমি মানে চেটিফাই কৰিব পাৰিবা আৰু।
অঁ মানে তাকো এনেকে লাগিব লাগে, ন যে য়েছ ইট ৱাজ এ টাফ অপনেণ্ট।
টাফ অপনেণ্ট মানে একদম ভাল অপনেণ্ট আৰু তাৰ কেৰিয়াৰ ৰ।
অঁ
চোৱা, তোমাৰ যোনটো অপ'নেণ্ট হ' ফাইট নাইট ত ন।
অঁ।
সিওতো আগতে বেলেগ অপনেন ফেচ কৰি আহিছে। আজিকালিতো, আজিকালিটো চবেই- কয় ন এবাৰ প্ৰথম এখনেটো ফাইট নেখেলে কোনেও।
নহয় এনেকেও হ'ব প্ৰায়। ন এনেকেও হ'ব পাৰে ন যে সি প্ৰথম বাৰ আহিছে খেলিবলে।
প্ৰথমবাৰ প্ৰথমবাৰ বহুত কম আহে ন, সবে প্ৰেক্টিচ কৰিয়ে আহে ভাল পাৰফমেঞ্চৰ কাৰণে।
নহয় মই প্ৰথম বাৰকে লৈ আনিম। মই প্ৰেক্টিচ কৰি নলও, মই প্ৰেক্টিচ কৰা- টো বেলেগ মই প্ৰেক্টিছ কৰাটো বেলেগ হয় সেইটো- মানে কি যে এতিয়া- এটা মানুহ যাক পাৰ্ফেক্ট হ'ব আছে সি প্ৰেক্টিছ কৰে।
আচ্ছা।
এতিয়া যাক পাৰফেক্ট নহ'লেও হৈ- মানে যাৰ পৰা কিবা এটা কাম একবাৰৰ পিছত ওলাই যায় তাক ইমান প্ৰেক্টিচ কৰিব নালাগে আৰু।
আচ্ছা আচ্ছা নহয়, তোমাৰ অপনেণ্টেটো যদি প্ৰফেচনেল পৰি যায় তেতিয়া।
তেতিয়া কিন্তু দুখ হ'ব আৰু।
দেখুৱালে সপাই হা হা, তেতিয়া তোমাৰ ভাল হ'ব ন। তোমাৰ ভালে হব তোমাৰ তোমাৰ স্কিল বাঢ়িব কিবা শিকিবলৈ পাবা। তেতিয়া দুইটাই আগবাঢ়ি যাব পাৰিবা ন।
নহয় এনেকেতো চব জানোৱে।
অঁ নহয় তোমাৰ নহয়। জানো জানা তুমি যদি এডজষ্ট হৈ যোৱা পতককেই তোমাৰ যদি গেছ টেংটো মানে খতম হৈ যায়। তোমাৰ যেনে টেংকি খাব ন এইটো যদি খতম হয় যায় তেতিয়া উম। ষ্টেমিনা লাগে পাৰফমেঞ্চ ভাল হ'ব লাগিব ইচ, এ বহুত-
হ'ব লাগে।
বহুত কথা আছে মানে, বাছ মানে এবাৰ- কৰম বুলি ক'লে মানে খেলো বুলি ক'লে খেল দিব নোৱাৰে।
ন বহুত টান মানে সেইটোৰ তিনটা ৰাউণ্ড থাকে সেইবোৰ।
এ বহুত আৰু যদি তুমি প্ৰথম ৰাউণ্ডতে যদি এক দুই মিনিটতে যদি তোমাৰ এক যোঁজ খতমে হৈ যায় তুমি সেইটো ন এয়া এয়া সেইটোৱে। তেতিয়া তোমাক লাষ্ট ডে দিব নহ হাঁহি দিব এই ইমান পতকে কে নো ক'ত হ'ল ' বুলি কব
সেইটোৱে প্লাছ মানে কি জেব ক্ৰচ সেইবোৰ মাৰিবলৈওতো হাত ভাল লাগিব ন
হাত ভাল লাগিব তোমাৰ আৰু চকু ভাল লাগিব ন
উম
আৰু তোমাৰ পাৰফমেঞ্চ অভাৰ পাৰফমেঞ্চ ভাল'হব লাগিব মানে নাইবা আজিকালি দিনত কাম নাই আজিকালি বহুত আছে ন প্লেয়াৰ
প্লেয়াৰ কমি নাই।
কমেই নাই আজিকালি তুমি ৰাস্তাই ৰাস্তাই পাবা তুমি।
নে পাৰফেক্ট নহ'লে হয়
উম এতিয়া তুমি চানিক চোৱা তাৰ পাৰফৰ্মেন্ঞ্চ ভাল কাৰণে বাৰে প্ৰতি চান্স পায় সি‌
অ সেইটো কিন্তু মই মানিম
মানিব লাগিব নহয় সেইটোৱে তাক মানে ডেইলি ক্ৰচে ক্ৰছে নিজেটো তাক কয় বহুত ভাল খেলে বুলি।
হয় নেকি?
অফকৰ্ছ
মানে ক্ৰচ কেইটা বহুত কম তাৰিফ কৰে
অ তোমাৰ
মোৰ নহয় কাৰো হুৱক এই জীৱন
অ কিন্তু তাৰ কপালটো বেলেগ আক,
তাৰ আগৰ পাই বেলেগ আছিলে মানে সৰুতে যে সি যোগকেইটাক এনেকে ধৰে যেনেকে কেঁচু হয়
হা হা অফকৰ্চ আৰে গম নোাপোৱা নেকি?
নাজানো নহয় কোন?
এনেতো ক্ৰচ পাইছিলো এনেকে সেনেকে দুটা ক্ৰচ পালো কিন্তু এটা ক্ৰচ ভাল নাছিলে মানে। নহয় সেকেইটা ক্ৰচ মানে প্ৰথম যোনটো ক্ৰচ যে পাইছিলোঁ।
অ
সেইটো ক্ৰচ মানে মানে এনে দেখাতটো মোক শিকাই কিন্তু মই যদি এদিন এপচেট মাৰি দিওঁ মানে বেলেগ বেলেগ ক্ৰচ লগত বেলেগ বেলেগ প্লেয়াৰৰ লগত কম কৰে
তেতিয়া মোকো দি দিয়া নেকি অলপ কনটেক্ট তে মই মানে অলপ প্ৰেক্টিছ কৰিব পাৰিম আৰু
পাৰিবা পাৰিবা সেইটোক ক্ৰচ মানে চবৰ কাৰণে খোলা মানে এভীভ চব ফ্ৰী এডমিশন ফিজো বেছি নালাগে বাস তুমি অলপমান মেনেজমেণ্ট ইনভেষ্ট কৰিব লাগিব আৰু।
ইমানটো হৈ যাব বাৰু।
কিন্তু তাৰ যেনে প্ৰেক্টিচ কৰা হয় একদম পাৰফেক্ট কৈছোঁ নহয় ক্ৰচ ফিটনেছটো বহুত ভাল তাৰ ফিজিকটো।
ন মানে ফিজিক মোৰ ইমান মানে পাম্প নাই তথাপিও একদম ভাল আছে লাইক। ষ্টেমিনা ষ্টেমিনা চব আছে ইমান জল্দি গেছ এইবোৰ নহওঁ চ' চিন্তা নাই আৰু।
অ অ বাৰু এই মোৰ পাপাই ফোন কৰিছে নহয় কি কৰো এতিয়া?
এতিয়া বাৰ মিনিটকে ৰখা আৰু আৰুনো কি কৰিম। আধা আৰু দি আছে।
পাপাৰ ফোনটো কাটি দিলে পিটন খাম নহয়।
নু উঠাবা আৰু বাথৰুমত আছাত।
অ হয় নেকি হ'ব বাৰু দিয়া তাৰপাই অ এতিয়া কিমান সময় হল চাবা নেকি?
এইটো আধা হৈ গ'ল আৰু আধা বাকী আছ মানে।
অ এতিয়া মানে পাপাই ফোন কৰি আছিলে যে ৰবা দেই তুমি কথাটো কৈ থাকা মানে তাৰপা
তাৰপা মানে কি হ'ল যে একদিন মই গৈছিলো কৌচ ওচৰত ত কৌচে মানে কৈছিল
অ ঐ কিন্তু ৰ মই মানে ৰবা মই পাপালে ফোন কৰিছো। এইটো হোৱাটছআপত কৰিছো তুমি থাকা কলত থাকা।
অ মানে কি হ'ল যে উম ভাবিব দিয়া আৰু
হম,
অ তাৰে এটা ফাইট নেট কথা কওঁ সি মানে অ ৱেক কাট কৰিবলে দৌৰি দৌৰি গলে পুৰা দলঙৰ লৈকে।
অ ওৱেট,
তাৰপিছ অ তাৰপিছত আৰু ভাগৰি গল বেচেৰা। আমাহ সেইটোক প্ৰতিতিওছে তাৰপিছত মানে সি স্কুটিটো ললে। স্কুটি এ থেলি থেলি দুই আছিল আও। ৱেট কত তাৰপিছত স্কুটি টো অন কৰি পেলাই সে ডাইৰেক্টলি পাই গলে ন। ইভেণ্টত,
ইভেন্টত পাই গলগে ডাইৰেক। অ এই ৰাতিপুৱা মৰ্ণিংটো নেকি বাৰু
নহয় নহ এইটো চাইট নাইট যে আছিলে সেই সময় কথা। এইটো ৰাতিৰ দুইটাৰ কথা
অ তুমিও আছিলা নেকি লগত।
মই নাছিলো মই এ তাৰ পিছত ৰাতিপুৱা গম পালো যেতিয়া সি ক'লে,
অ মই এইটো গম পাও নেকি দেই সম্ভৱ।
অ তাৰ পিছত মানে গ'লে তাত আক ইভেন্ট মেনেজমে মেজাৰৰ লগত কথা পাতিছিলে।
হেল্ল,
তাৰপিছত
কোৱা এক ছেকেণ্ড ৰ দেই কোৱা।
উম,
হেল্ল',